হেল্ল' হয় নমস্কাৰ। ছাৰ কওকচোন।
কি কৰিছে।
মই এতিয়া উম ভাত খাই দি অলপ জিৰণি লৈছো।
অ আচ্ছা আচ্ছা আপোনাৰ বাৰু কাম হ'লে ন।
কাম হ'ল খোৱা লোৱা কৰিলোঁ।
উম বাৰু। কি দি খালে। আজি মানে দুপৰীয়া আহাৰত কি কি আছিলে।
দুপৰীয়া আহাৰত আছিলে ভাত দালি। আলু ভাজা। বেঙেনা ভাজা, মচুৰ, দাইলৰ পকৰী। আৰু পাপৰ।
অ ভালেই মানে চব নিৰামিষ নিৰা আজি নিৰামিষ আছিলে?
আজি নিৰামিষ আছিলে কালি মাংস খাইছিলো? আৰু সি আৰু আজি আৰু ৰাতি মাংস খা খাব লাগিব আপুনি?
অ, আজি আমাৰতো অ অম্বুবাচী আজো মন্দিৰ খুলিল না। ত' সেইকাৰণে আজি নিৰামিষছে আজিও।
হয় হয়।
কি আউ বনাইছো মানে ভূল আছে যে ভোল ভোল ভোলক ভোলক ভল মানে চিনি পায়নে?
ভোল চিনি পাও
হয় সেইটোৱে বনাইছোঁ আজি আৰু এটা চব্জি বনাইছোঁ আৰু অ দালি আছে।
ডালি আছে।
হয় আৰু পাপৰ ভাজা।
পাপৰ ভাজা আৰু আচাৰ।
উম হয়। আপুনি বাৰু অ সেইটো এনে আপুনি সি খাই ভাল পায় মানে এই ধৰক টেঙা মানে আচাৰৰ ভিতৰত কি খাই ভাল পায়?
আহ ব-
টেঙাচাৰৰ, টেঙাচাৰৰ ভিতৰত কি খাই ভাল পায়?
টেঙা আচাৰ, মানে বিলাহী
আচ্ছা আচ্ছা মানে যেনেকুৱা আছে ধৰক মানে, মই কেইটামান উদাহৰণ দিওঁ আপোনাক। আচ্ছা আচ্ছা, আপুনি গম পাইছে এই জলপাই আছে, তাৰপিছত কদৈ টেঙা আছে, তেতেলী টেঙা আছে, অ নিমু টেঙা আছে,
টেঙা ৰবাব, বগৰী আচাৰ আছে,
মানে চবতকে আপোনাৰ প্ৰিয় কোনটো হয়?
অ চবতকে এইটো মোৰ যে, তেতেলী টেঙাটো যে আছে।
উম হয় হয় হয়।
খাই বহুত ভাল লাগে হয়, তেতেলী টেঙা টো, মই আজি বনাইছো। আৰু ৰাতিপুৱা বনাইছিলো এতিয়া খালো।
অ আচ্ছা আচ্ছা আচ্ছা, আপুনি মানে এই তেতলি টেঙা ঘৰত, নেথাকে,
অ ত্তেতেলি টেঙা আমাৰ বাৰীতে আছে।
হয় নেকি, তেতেলী গছ মানে আপোনাৰ বাৰীতে আছে। বাৰীতে আছো দেখোন বহুত ভাল। মানে এতিয়া কিনিব নালাগে, যদি আপোনাৰ গছে আছে।
হয়, গছ আছে আপুনিও খাবচোন বহুত টেষ্টি পাব।
মই কিন্তু গম নাপাওঁ, আপোনাৰ যে গছ আছে সেইদিনা যে মই গৈছিলো। আপুনি অ', বাৰীত যোৱা নাই। মই মেই ইমান এটা লক্ষ্য কৰা নাছিলোঁ যে তেতলি গছো আছে।
হয়।
আৰু বাৰু আপোনাৰ অ', মানে ঠিক আছে বাৰু দিয়চোন মই কেতিয়াবা যাম, লৈ আহিম।
হয়, আৰু মধুৰিআমৰ গছ আছে মই আমাৰে আছে মোৰ খাওঁ।
উম, আচ্ছা কোনটো মধুৰিআম এটা এটা আপোনাৰ এই লাল এই ৰঙা, ৰঙৰ
অ', ৰঙা ৰঙৰটো আছে বগা আছে বহুত ধৰণৰ জাত আছে তাৰে
অ', বাৰীতে আছে আপোনাৰ মানে গোটেইখিনিত উ
হয় বাৰীতে আছে হয় দুয়টাই আছে আৰু বেলেগ, বেলেগ ধৰণৰ ভাল লাগে আৰু টেষ্টি হয়
হয় বহুত সোৱাদ হয়, সোৱতে আৰু বাৰীত যদি আছে তেনেহ'লেতো আৰু মানে কথাই নাই এতিয়া কিনিব নালাগে
কি কৈছে
বাৰীত আছে যেতিয়া এতিয়া কিনিব নালাগে
হয় বাৰত আছে কিনিব নালাগে অ', হয় কিনি খায় এতিয়া আকৌ ফলফলি আছে লেতেকু আছে হলফলি আছে খাও আৰু লেটকু লেটকু সে যে মানে হেৰি প্লাম প্লামৰ দৰে হয় আৰু পইনাল কুইনালটো মই বেছি টেষ্টি পাওঁ কুইনালটো আৰু জাম এটা আছে কলক যাম বুলি কয় সেইটো মোৰ বহুত প্ৰিয় হয় কলকজামটো অলপ চাম এটা আছে হয় জামটো খাই বিৰাট ভাল লাগে কুঁহিয়াৰৰ ৰস খাওঁ গৰমৰ দিনত
হম।
হয় কঢ়িয়াৰ ৰসমই থৈ দিওঁ ঠাণ্ডা কৰি সংৰক্ষণ কৰি খাওঁ হয় আপুনিও খায় ছাগে
কুঁহিয়াৰ ৰসটো মানে বাহিৰত বুলি কুওোৱা হয় কুঁহিয়াৰ ৰসটোতো এনে অনা নহয় ঘৰত বাৰু বাহিৰত গলে খোৱা হয় হয় আৰু আপোনাৰ ধৰক মানে ফলৰ ভিতৰত কোনটো প্ৰিয়
কি খাদ্যৰ ভিতৰত মোৰ ফল ভ ভিতৰত প্ৰিয় হল ক'ব গলেতো বহুত আছে কম নেকি।
অ, '।
নে এটা ক'ব লাগিব
নহয়, কওঁকচোন বাৰু আ আপোনাৰ মানে প্ৰিয়, মানে সেইটো হওঁক দেখিলে আপুনি এনেকুৱা প্ৰিয় প্ৰিয়টো এনেকুৱা হয় মানে আপোনাক দেখিলে মানে
হয়, হয়। সেইটো মই ক'ব গ'লে সেইটো নকৈ আছো। সেইটো হ'ল লিচি। সেইটো ইমান মানেতে হয় লিচু লিচুটো মানে বহুত প্ৰিয় লিচুটো আৰু এই বিলাক আৰু আম আছে। আমাৰ যিহেতু ৰাষ্ট্ৰীয় ফল হয় আম আছে। আৰু আম আছে, আৰু জাম বুলি কয়, জাম।
হয়। আম, জাম, লিচু।
আপেল মোৰ প্ৰিয় নহয়। আপেল টো খাই ইমান ভাল নালাগে। হয় নাচপতিটো মানে ভাল আপোনাৰো চাগে তেনেকুৱাই আছে।
মোৰ মানে এই যে মালভোগ কলটো যে আছে। আমাৰ মালভোগ কলে কয় সেইটো খাই ভাল পাওঁ মই কলৰ ভিতৰত আৰু। আৰু এনে ফলৰ ভিতৰত মই আপেলটো ইমান ভাল নাপাওঁ। মই মানে যি মানে ৰসালো ফল বেছি, সেইটো ভাল অ, মই এই আঙুৰটো ভাল পাওঁ আঙুৰটো ভাল পাওঁ ষ্ট্ৰবেৰীটো বেছি ভাল পাওঁ তাৰপিছত
ষ্ট্ৰবেৰী ত' ষ্ট্ৰবেৰীটো মই এবাৰ খাইছিলো মই ষ্ট্ৰবেৰীটো সিমান টেষ্টি নাপাওঁ। অ, চবৰে পচন্দ বেলেগ-বেলেগ আপুনি লেচুটো ভাল পাওঁ।
হয় আপুনি আনাৰস-আনাৰস খাইছে? এই-এইটো ছিজিনৰ এইটো-এইটো-এইটো?
আজি খালোঁ আনাৰস।
অ, আজি ময়ো মানে প্ৰসাদত দিছোঁ আনাৰস।
দিব লাগে।
আনাৰসটো আপোনাৰ কি বাৰীতে হয় নে মানে গছ আছে নে গত মানে গছ টো ধৰক আগালটো ৰুলেই হৈ যায়।
অ, হয় আগতে আমাৰ গছ আছে কিন্তু তাৰে ফল দিয়া নাই আগতে আমাৰ আনাৰসে আছিল বিক্ৰী হৈছিল এতিয়া নাই। এতিয়া বজাৰৰ পৰাই অনা হৈছে হয়।
আৰু আনাৰস ধৰকচোন মিঠাই এতিয়া সৰু আনিলেও মিঠা হয় দা
হয় ডাঙৰ নহয় কিছুমান তিতা আছে অ, টে-টেঙা আছে।
টেঙা আছে মানে কেঁচাটো টেঙা লাগিব অলপ। টো ধৰক পকান মানে পকা নাই। সেইটো কেঁচা লাগিব আৰু। মই আপোনাৰ খোৱা খাদ্যৰ ভিতৰত মানে কিহৰ ভিতৰত? মানে ফলৰ ভিতৰত নে মানে
দুয়োটাই ভিতৰতে ক'লে হ'ল। অলপ বৰ্ণনা দিলে ভাল আছিল।
অ' মই মানে এতিয়া ফলৰ ভিতৰতটো কলোৱেই বাৰু। ষ্ট্ৰবেৰীটো, আঙুৰ ভাল পাওঁ। তাৰপিছত আপেলটো ইমান ভাল নাপাওঁ। আৰু মালভোগ কল ভাল পাওঁ, আনাৰস ভাল পাওঁ। আমটো ইমান ভাল নাপাওঁ। মই আমটো ভাল খাই
আম উম, আমটো।
আম ইমান ভাল নাপাওঁ আৰু কঁঠালটো মই মানে একদম মানে
কঠাল, অ' কঠালৰ গুটিটো মোৰ ভাল লাগে নহয়।
কঠালৰ গুটিটো ভাল পাওঁ মানে, কিন্তু কঠাল কঁঠাল মই নোৱাৰোঁ খাব। তাৰ পিছত মানে নোৱাৰোঁ মানে সেইটো যিটো গোন্ধ আছে, সেইটো মানে মই নাকত গ'লে মোৰ মানে
হয়, চবৰে পচন্দ বেলেগ - বেলেগ।
হয়, সেইটোতো হয় বাৰু। আপুনি যিহেতু সুধিছে মোক মোৰ প্ৰিয় খাদ্যবোৰ কি - কি। ফল-মূলৰ ভিতৰততো মই বাৰু কৈ আছোঁ আৰু আপোনাৰ এই প্লামো হয় মোৰ ভাল পাওঁ আৰু এটা হয় আৰু আ আপোনাৰ এই- এই আপোনাৰ এই ব্লুবেৰী বুলি কয়।
অ', ষ্ট্ৰ'বেৰী কয় ন'।
ষ্ট্ৰবেৰী আছে, এটা ব্লুবেৰী আছে এটা ত' সেইটো ব্লুবেৰীটো মই মই বেছি ভাল পাওঁ। ব্লুবেৰী আৰু মানে বেৰীৰ ভিতৰত ষ্ট্ৰবেৰী আৰু ব্লুবেৰী, লিচু ইমান এটা মই ভাল ভাল নাপাওঁ।
হয়।
আৰু নাচপতিও ভাল নাপাওঁ মই আৰু মানে বেছিভাগ ভাল নাপাওঁ, মোৰ মানে এই বহুত কম ভাল পোৱা ফল।
অ', কল কলৰো বহুত ভাগ নাছে জানো।
হয়। ফলৰ বহুত ভাল ভাগ আছে, মই চবতকে প্ৰিয় মোৰ কল আৰু সিফালে মই সেইটোৱে খাওঁ চেনি কলো চেনি চাম্পা কলো। এনে এই ভীমকল মই এইবোৰ নাখাওঁ। মই খালে মালভোগ কলটোৱে খাওঁ।
দাম-দামৰ চবচে কল কোনটো হয়?
অ', মালভোগ কলটোে বেছি দাম লয় এতিয়া বজাৰত।
হয়, মই কিন্তু মালভোগ কলটো খাই ভাল নাপ অ', কিন্তু চেনী চম্পাটো যে আছে, সেইটো চেনটো বহুত